বন্ধু
বন্ধু ভাল খবৰ, তোমাৰ খবৰ কোৱা?
মোৰ খবৰ ভালেই দিয়া।
হয় আজি বতৰো ভাল। বৰষুণ দিছিলে, ঠাণ্ডা-ঠাণ্ডা। আৰু বতৰো ভাল বৰষুণ দিওতে ভালো লাগিছে মাজে কথা হ'ল বন্ধু আজি বৰষুণ দিলেও গুৱাহাটীত টো জানো অলপ বৰষুণ দিলে বানপানী হয়।
আজি বানপানী হোৱা নাই নেকি?
অলপ হৈছিলে আমাৰ এই খিনিতে। বানপানী হোৱা কাৰণে কি হ'ল এই ইমান লেতেৰা জাবৰ উঠি আহিছে নহয়। উম, আঠুলৈকে পানী হৈ গৈছিলে একদম ঘিং লাগি গৈছে মোৰ।
সেইটোৱেই আমাৰ মানুহবোৰ অলপ সজাগ-সচেতন হ'লে আৰু চাফ-চিকুণ হ'ব লাগে পৰিষ্ কাৰ পৰিচ্ছন্নতা ফালে ভাল আৰু তেতিয়াহ'লে বিপদটো অলপ কম হয় আৰ।
মানুহ মানে কি একেবাৰে হেৰি নাই দায়িত্ব নাই একেবাৰে। এই ব্ৰহ্মপুত্ৰৰ আজিকালি, আজিকালি ব্ৰহ্মপুত্ৰৰ পাৰতো যাবাচোন। প্লাষ্টিকৰ বটল, পলিথিন। একেবাৰে অৱস্থা মানে বেয়া হৈ গৈছে।
আমাৰ মানুহবোৰক অলপ, অ অলপ সজাগ সচেতন হ'ব লাগে অলপ।
প্লাষ্টিক প্ৰদূৰ্ষণ মানে মানে কি আমাৰ এতিয়া মেইন সমস্যা হৈ গৈছে। এতিয়া ঘৰ তিৰ মাজেৰে এটা ভঁৰালু নদী পিছে আমি যোনটো ভঁৰালু নদী বুলি কওঁ। আগতে আমি শুনা পাও আমাৰ স্কুলৰ ছাৰ হঁতৰ পৰা। সিহঁতে কৈছে যে আমি সৰুতে নদীত গা ধুব গৈছিলোঁ। আমি মাছ মাৰি আহিছো আজি সেই নদীত কিমান বিষাক্ত, প্লাষ্টিক কিমান লেতেৰা পানী গৈ আছে। একো কৰিব নোৱাৰে নে নদী লেটেৰা হৈছে।
ভাল কথা এটা কৈছা দেই তুমি আহ যেন প্লাষ্টিকৰ ওপৰত কোৱাচোন বন্ধু অলপ প্লাষ্টিকৰ ওপৰতে কিন্তু ভাল টপিক চতাপ কথা পাতোঁ। এইটো এইটো গুৱাহাটীৰ কাৰণেওতো বহুত ইম্পৰ্টেণ্ট। সেইটো বস্ত-
বহুত ইম্পৰ্টেণ্ট অলপমান বৰষুণ দিলেই এই প্লাষ্টিকৰ কাৰণে কি হয় নলা নৰ্দমাবোৰ জাম হৈ যায় যাৰ ফলত পানীটো ওপৰত উঠে। উঠি আহি মানুহৰ ঘৰটো সুন্দা এ অনি নগৰ, নবীন নগৰ, তৰুণ নগৰ এতিয়াও ব পানীৰ তলতে থাকে বৰষুণ দিলে যদি একে
সেইটো সবেই চৰকাৰক দূৰ দি থাকে অকল চৰকাৰ নহয় আমাৰ মানুহবোৰৰ অলপ অলপ আমাৰ মানুহবোৰৰো মিষ্টেক আছে মানে ভুল আছে অলপ।
হয় আৰুটো প্লাষ্টিক বিলাকতো জানাই মাটিৰ তলত পুতি থলে কমে চাৰি হাজাৰ বছৰ পাঁচ হাজাৰ বছৰ সৰুতে পঢ়িব পাইছিলো কিতাপত ইমান বছৰ পিছতো সেই প্লাষ্টিক পুচি নাযায় মাটি খুন্দিলে সেই প্লাষ্টিক পোৱা যায়। তে ভাবা প্লাষ্টিক কিমান ক্ষতিকাৰক আমাৰ বাবে।
কিন্তু এটা বস্ত- ত' গুৱাহাটীৰ নিচিনা মানে জাগা তেনেকুৱা হ'ব নালাগিছি- চবেই জনা মানুহ কিন্তু মানে চবেই জানে কিন্তু চ মানে
মানুহে এলেহুৱা কৰিব নিবিচাৰে। মানে মানুহ জানেই যে প্লাষ্টিকটো বহুত বিষাক্ত ইয়াত মান কি য'তে ত'তে পেলাব নেলায়। পাৰিলে ইয়া কাম কি কৰিলে পুনৰ ব্যৱহাৰ কৰিব লাগে।
পুনৰ ব্যৱহাৰ কৰিব লাগে আৰু এটা ব এটা বস্তু কিন্তু মই মানো। তোমাৰ দুই হেজাৰ ষোল্ল চনৰ পৰা গুৱাহাটীতটো বহুত পৰিষ্কাৰ হৈছে আগতকৈ বহুত পৰিষ্কাৰ হৈছ- ছে
হয় সেইটো হয়।
কিন্তু বস্তুতটো ধৰি লওঁক মানুহ আৰু হ'ব লাগিছিল। কাৰন যিহেতু তুমি ক'লা বানপানী বানপানী মানে কি? বৰষুণ দিয়াৰ লগে লগে বানপানী মানে ড্ৰেইনবোৰত এই প্লাষ্টিক বোৰ জমা হৈ থাকে পানী যাব নোৱাৰে।
যাব নোৱাৰে সেইটোৰ ফলত কি হয় পানীৰ ওপৰত উঠি আহে।
গুটি আহে।
হয়।
এতিয়া আৰু সেই বস্তুটো অলপ চাব লাগে বটল চটল কবাত পেলাই দিয়ে পানীত খাই বটলটো পেলাই দিয়ে এনেকে কৰিব নালাগে ডাষ্টবিন ইউজ কৰিব লাগে
সৌ সিদিনা হেৰি অ পৰীক্ষা শেষ হল লগৰ বন্ধু বোৰে ক'লে যে ব'লা অলপ পানী খেটি ফেলাই ফুৰিবলৈ যাওঁ ত পানী খেতিৰফালে মানে কি হয় অলপ গুৱাহাটীৰে যে হয় যদিও গুৱাহাটী হয় কিন্তু এইখিনি মানে কি ঠাই সেই ঠাইখিনি মানে তোমাৰ গাঁও এৰিয়া হয় মানে গাঁৱৰ নিচিনা পৰিৱেশ। সেইফালেতো ইমান মানে কি নগৰৰ নিচিনা ইমান ভিৰ নাই ইমান গাড়ী নচলে। ইমান বিল্ডিং নাই, ইমান ঘৰ দুৱাৰো নাই। নদীৰ পৰাত ফুৰিব গলো, যাও যাই কিনে দেখা পাও বহুত পলিথিন প্লাষ্টিকৰ টুকুৰা এই বিলাক পৰি আছে। কোনোবাই চিপছ খাইছে চিপছৰ পেকেট পেলাইছে, পানী বটল খাই পেলাই দিছে এনেকেই মানে মানুহৰ একেবাৰে দায়িত্ব নাই
সেই বস্তুটো বেয়া লাগে, কমচে কম এই কিনি অলপ কৰিব লাগে। সেই- খিনি নকৰিলে আৰু কেনেকে হ'ব আৰু।
কেনেকে সম্ভব হয়।
আৰু সেই বস্তুটো শিক্ষিত মানুহবোৰে কৰিব লাগে ফাৰ্ষ্টত। চব মানুহক জনাব লাগে মেছেজ দিব লাগে যেন আমি এনেকে এনেকে কৰিম।
তাৰ পিছততো বন্ধু এইটো প্লাষ্টিক জ্বলালে তাৰ পৰা যে একদম বহুত বেয়া গেছ ও ওলাই কলা কলা ধুুৱা ওলাই যে
ন সেইটোতো পৰিৱেশৰ কাৰণে বহুত ক্ষতি হয় মানুহৰ কাৰণেও ক্ষতি হয় সেইটো মানুহৰ তোমাৰতো কেঞ্চাৰ বেমাৰ হোৱাৰ চাঞ্চ থাকে কিন্তু সেই বস্তুটো অলপ চাই ল'ব লাগে য'ত মানুহ নাই তাত সেইবিলাক কৰিব লাগে আৰু।
কৰিব লাগে হয়। প্লাষ্টিক জ্বলোৱাটো এটা এটা সময়ত কি হ'ব জানা বন্ধু। এই যে মানুহ খেতি কৰে যে খেতি কৰিবলে মাটি যেতিয়া হাল বাব হাল বোৱাৰ সময়ত কেৱল মাটি তলি কৰিত প্লাষ্টিক ওলাব। পলিথিন ওলাব। যাৰ ফলত কি হব মানুহে ভাল খেতি কৰিব নোৱাৰিব ভাল খেতি নহলে মানুহ খাব নাপাব এনেকোৱা বহুত ধৰণৰ সমস্যা হ'ব। সেই হিচাপে মানে কি হয় আমি বজাৰত গ'লে। কি কৰিব লাগে কাপোৰৰ মোনা বা বেগ যে আছে সেইবিলাক লৈ যাব লাগে লৈ গ'লে কি হয়, আমি যিখিনি বজাৰ কৰিলো তাত লৈ আহিলো। এইটোৰ ফলত কি হ'ল মই যদি আধা কেজি আলু লও। এক কেজি বিলাহী লও এতিয়া আ এক পোৱা ভেন্দী লও অ বিশ টকাৰ মানে এক পোৱা মান ধৰা তোমাৰ জলকীয়া ললো। এইখিনি বস্তু বিলাক যে আমি বেলেগ বেলেগ পলিথনৰ কেৰি বেগত ভৰোৱাতকে আমি ঘৰৰ পৰা এখন কাপোৰে বেগ লৈ যাম তাতে একেলগে ভৰাই লৈ আহিম
হয় এই আইডিয়াটো ভাল কথা কৈছা দেই এই বস্তুটো তুমি তুমি যিটো, নতুন নতুন ধাৰণা এটা ক'লা! এই বস্তুটো ভাল হয়। কিন্তু, আমি চবেই ইউজ কৰিব লাগে, বস্তুটো।
হয়! সেইটো কৰিলে, কি হ'ব? প্লাষ্টিকৰ ব্যৱহাৰটো অলপ ৰোধ হ'ব। মানে, অলপ কমি যাব। এইটো কেৱল তুমি, মই যদি, কৰিলে নহ'ব। আমি কমে বহুত মানুহে কৰিব লাগিব। এ, আজি ধৰা, বৰষুণ দিছিলে। হা! আমাৰ এইখিনিত। তাতে, চিৰি আছে। চিৰি মানে, ওপৰত আৰু বহুত মানুহ ঘৰ আছে। ত' মানে কি? তেওঁলোকে মানে, কি? ভাড়া ৰুম দিয়ে। বহুত কেইজন মানুহ থাকে। ত' তেওঁলোকে মানে, কি! এটা হেৰি বনাইছে। তাত দ্ৰাম বনাইছে। মানে কি! তাতে অকল জাবৰ পেলাই এ, এনেকে জোৰকে বৰষুণ দিলেও পৰৰ পৰা গোটেই খিনি পেলাই দিয়ে। গোটেই চিৰিদি নামি যায়। কি বেয়া গোন্ধ ওলাইছে আজি বন্ধু।
ইচ্ চা!
এতিয়াও, এটা -দুটা যাব, এনেকে আছিল। লাগিয়ে আছে। মানে, গোটেইখিনি নগ'লে।
এই বস্তুতটো বেয়া কৰিছে। এই, যোনজন মানুহে কৰিছে, তাক ভালকে বুজাই যেন। আপুনি এনেকুৱা কাম নকৰিব। কাৰণ আপুনি, আপুনি ইমান অ'! দুই মিনিট বেছিৰ কাৰণে আপুনি, কষ্ট হ'ব বুলি, আপুনি এনেকুৱা কৰিছে? এতিয়া চাওঁক? দুঘন্টাতকৈ বেছি হৈছে। কিন্তু, বস্তুটো ঠিক হোৱা নাই।
ঠিক হোৱা নাই? চৰকাৰে কিন্তু কিন্তু, এইবিলাক প্লাষ্টিক বা মানে, প্লাষ্টিক ৰোধ কৰাত বহুত বেছি মানে, কি? আঁ গুৰুত্ব দিছে। যেনেকে, গুৱাহাটীত আজিকালি দেখা পোৱা যায়। নীলা আৰু সেউজীয়াত দুটা ৰঙৰ ডাষ্টবিন তেওঁলোকে মানে কি ঠাই ঠাই মানে লগাই থৈছে। মানে, যাতে মানুহে ভিজা জাবৰ খিনি নীলাটোত পেলাই আৰু শুকান জাবৰ কেইটা যাতে সেউজীয়াটোত পেলাই। যাৰ ফলত, কি হ'ব? মানুহে, এই দুটা বস্তু মানে কি? তোমাৰ, আঁ বাচি- বাচি ল'ব পাৰি, যোনটো লাগতিয়াল বস্তু। পুনৰ ব্যৱহাৰ কৰিব পাৰি যদি, সেই, সেইটো কৰিব পাৰিব। আৰু যোনটো তোমাৰ, ভিজা জাবৰ পেলাব দিছে, ধৰা কোনোবাই ভাত পেলাইছিলে, খাব পৰা নাই। খোৱা বস্তু পেলাইছে। কিছুমান, অলাগতিয়াল ভিজা বস্তু পেলাইছে। সেইখিনি আৰু জাবৰে। যিখিনি আমি, ব্যৱহাৰ কৰিব পাৰোঁ, সেইখিনি আমি সেউজীয়াত পেলালোঁ। কিন্তু, মানুহৰ সেইটোও মানে, কি! গুৰুত্ব নাই। মানুহ যি পাইছে, নীলা হওঁক, সেউজীয়া হওঁক পেলাব লাগে বচ, পেলাব লাগে, পেলাই দিছে।
মানুহৰ টাইম নাই মানে।
টাইম নাই। ইমানেই মানে, অধৈৰ্য্য! অধম হৈ গৈছে মানুহ।
মানুহ বোৰেও সেই বস্তুটো মানে, তোমাৰ চবেই নিজৰ দায়িত্বটো ল'ব লাগিব।
হয়!
আৰু দায়িত্ব নল'লে, কেতিয়াও সেনেকুৱা নহয়। সমাজ এটা আগুৱাব লাগিব। সমাজত আলোচনা কৰিব লাগিব। এইবিলাক, তোমাৰ যেতিয়া, গাঁৱৰ অ'! কিবা লৈ দিছে, আলোচনা হয় যেন। গাঁওবুঢ়াই জনাব লাগিব। গুৱাহাটীততো বহুত গোট আছে। অ, পঞ্চাত পঞ্চায় গুৱাহাটীত যিবিলাক গোট আছে। সেইবিলাকত আলোচনা কৰিব লাগিব বা আমাৰ বয়সস্থ যিবিলাক অ, নাগৰিক আছে সিহঁতে তো কিবা- কিবি আলোচনা কৰি তে গোটেইখিনি আমাক মানে জাগ্ৰত কৰিব লাগিব।
হয়।
তি আৰু এনেকুৱা কৰিব লাগিব যেন মই কৰিছো আপুনি কৰক। সেইজনক কব লাগিব আপুনি কৰক। আৰু দুজনমানক ক' ক সেনেকুৱা বস্তুটো কৰি থাকিলে বেছি দিন নালাগেওঁ সোনকালে ভাল হৈ যাব ঠিক হৈ যোৱা।
আৰু বেছিভাগ মানে কি মোৰ মতেদি চৰকাৰৰ এটা হেৰি মানে কি কঠোৰ কিবা মানে ল'ব লাগে। যি যোনে প্লাষ্টিক পেলাব যদি চি -চি কেমেৰাৰ ভিতৰত দেখা পোৱা যায় তেনেহ'লে টো ফাইন দিব লাগিব এনেকোৱা কিবা কৰিলে মানুহ হয়তো অলপ সতৰ্ক হ'বা।
এ সেইটোতো হয় বাৰু কিন্তু কথা হৈছে ফাৰ্ষ্টত আমি চবকে মৰমত বুজাব লাগিব। আমি -আমি নিজেও কৰিব লাগিব বেলেগও কৰাব লাগিব আৰু চৰকাৰে যিকিনি কৰিব লাগে চৰকাৰেতো কৰিবই। কিন্তু আমাৰ ফালৰ পৰাই সেইখিনি তোমাৰ কৰিব লাগিব তেতিয়া বস্তু এটা হ'ব।
হয়-হয়
বাকী ভাল লাগিল তুমি আজি বহুত ভাল কথা এটা ক'লা গুৱাহাটীৰ উন্নতৰ কাৰণে বানপানী নাইকিয়া হোৱাৰ কাৰণে যিটো বহুত ডাঙৰ সমস্যা আমাৰ গুৱাহাটী মানুহবোৰৰ কাৰণে বৰষুণ দিলে বান পানী হৈ যায় তে কথা পাতি ভাল লাগিল?
ভাল লাগিল বন্ধু।
আকৌ কেতিয়াবা কথা পাতিম দিয়া আজিলৈ ধন্যবাদ থাকিল তোমালৈ।
অধ্যায়ত আলোচনা কৰিম দিয়া।
ধন্যবাদ তোমালৈ।
ধন্যবাদ বন্ধু।